হেল্ল' অ এই কি কৰিছা?
এ আছো এনেই বহি পেলাই
অহঁ খবৰ ভাল?
ভালে-ভালে তোমাৰ?
অহ ভালেই দিয়া? !
ভাত পানী খালা?
মই নাই খোৱা মই মানে তোমাৰ এফালে ওলাই গৈছিলো তো আহি জাষ্ট বহিছো আৰু৷ অলপ ৰেষ্ট লৈছো ৷ তুমি খালা?
নাই আমাৰ বনোৱাই নাই তোমাৰ মই তোমাক বহি থাকো বুলি কওঁতে মোৰ মনত পৰিছে মই আধা কাপোৰ জাপি আছো লগৰ জনীয়ে ফোন কৰি তাই লগত কথা পাতি থাকলে আকৌ কাপোৰ জাপিব পাহৰি থাকিলো ৷
কাপোৰ ঢেৰ থাকি থাকে নহয় ক'ৰবাত যোৱা সময়তহে নথাকে এনেই ৷
থাক বো ভৰ্তি ফৰ্তি হৈ থাক একম পাহাৰ ব থাকিব
হয় নেকি মই কথা এটা ভাবিছো জানা৷ হেৰি অ মই কথা এটা ভাবিছিলো বোলো সেইকাৰণে কল কৰিছিলো ৷
অ কোৱাচোন।
এই তোমাৰ হেৰি আমাৰ ইয়াত মানে তোমাৰ নতুনকে যে আমাৰ চাৰিআলিটো যে
উম।
তাতে মানে তোমাৰ এনেকুৱা থিপ্ত কাপোৰ এখন খুলিছে আৰু নতুনকে দোকান ষ্ট'ৰ এখন ত' ভাবিছিলো এপাক মাৰি আহোগে অনলাইনত কিমান কাপোৰ চাবা আৰু চাই চা আমনি লাগিছে নহয়।
সেইটো হয় বাৰু। অনলাইনত আকৌ ভালকে ধৰিবও নোৱাৰে নহয় বস্তুটো কেনেকুৱা কোৱালিটিটো।
উম তোমাৰ মানে মই অনলাইনত এইকেইদিন চেল লাগি আছে, খালি চাই আছো মই। আকৌ তাতো, হা?
পইচাটোও নাই নহয় বোলো আকৌ হাতত।
অ সেইটোও হয় এতিয়া অনলাইনত চাই আছোঁ কি হয়, অনলাইনত তোমাৰ কাপোৰবোৰ মোৰ চাইজে নিমিলে জানা।
ইএ কিয়?
জানো মোক এ তোমাৰ এম চাইজ দিলেও ডাঙৰ হয় আকৌ এক্স এচ দিলে সৰু হয়।
মইতো তোমাৰ এক স্মল আৰু স্মল দিওঁ।
উম। যায়।
অ এক্স স্মলটো পুৰা ফিটিং হৈ যায় মোৰ।
অ মোৰলে জানো সেইটো অকণমান টাইট হয়, তাৰপিছত এমটো দিলে আকৌ ডাঙৰ হৈ যায়।
স্মলটো ল'বা আক তেতিয়াহলে স্মলটো যদি তোমাৰ টাই হয় এমটো যদি ঢিলাতে স্মল ল'ব স্মলটো হৈ যাব।
অঁ সেই অপচনত আকৌ কেতিয়াবা নাথাকে নহয় তোমাৰ।
সেইটো বাৰু মই এতি দিছিলো চাবা নাবা তপ এটা দিছিলো বিহুৰ সময়ত। তাৰপিছত হ কেইদিন মানতো আগত দিব লাগে ন, আহিবো তোমাৰতো বিশ দিন এমাহতো লাগি যায়।
সেইটোৱে চভানাত দিলে মোৰ সেইটোৱে প্ৰ ্ম হৈ যায় বহুত টাইম খাই দিয়ে ছাভানাই।
এতিয়া তোমাৰ অৰ্ডাৰ কৰিলো ইমান মৰম লাগিছে হালধীয়া মৰম লগা টপটো আৰু দেই। তাৰপিছত ইমান সৰু আহিছে কচোন ইমানেই সৰু আহিছে, ইমানেই পাতলা আহিছে এই পিন্ধো কেনেকে? আকৌ ৰিটাৰণ কৰি দিলোঁ আৰু উপায় নাই। ৰিটাৰ্ণ কৰিব কিমান মই টিপিছো ৰিটাৰ্ণ লোৱা নাই ৰিটাৰ্ণ ভগৱান আকৌ ৰিটাৰ্ণটো কৰোতেও সিহঁতে আধাখিনি পইচা হে দিছে।
অহ। এই ছাভানাত কাপোৰ এনেই ভাল ভালেই আহে বা বস্তুবিলাকো ঠিকেই আহে, খালি দামটো বেছি আৰু এইবিলাক প্ৰব্লেমবিলাক থাকে আৰু। এনে কোৱালিটি ভাল আহে।
অ মই সেইদিনাখন অ মই মাৰ্চ মানতে আৰু এটা পাৰ্চেল আহিছিলে, লিটিল বক্সৰ পৰা দিছিলো। তোমাৰ এনেকে বডি বডি অণ লং ফ্ৰক এটা আৰু দেই, ধুনীয়া আৰু তোমাৰ ক্ৰীম কালাৰ ফ্ৰকটো বহুত ধুনীয়া মৰম কালাৰ ফ্ৰক দেই। সেইটো আকৌ ধুনীয়া হৈছে তোমাৰ কিমান তেৰশ লৈছে। সেইটো
অঁ লিটিল বক্সত অঁ লিটিল বক্সততো তোমাৰ অনলাইন পে'মেণ্ট হয়।
অনলাইন পে'মেণ্টটো হয় অঁ কিন্তু অনলাইন পে'মেণ্টটো মই মানে নকৰোঁ ইমান অলপ মানে এশ টকা দুশ টকা বেছি গ'লেও মই কেছ অন ডেলিভাৰী কৰোঁ।
অঁ মোৰ আকৌ ইয়াত তোমাৰ কেচ অন ডেলিভাৰীৰ অপশচনটো নাহে দেই। কিয় জানো?
মই কেচ অন ডেলিভাৰী কৰো মানে সতককে ভয় লাগে না।
অঁ সেইটো হয় বাৰু ময়ো তেনেকে অনলাইন পে'মেণ্ট কৰা নাই বাৰু
কেতিয়াবা সৰু সুৰা এমাউণ্ট কাৰণেহে কৰোঁ আৰু
অ এই কেতিয়াবা মিনটা ইচক্ৰেম ইচক্ৰেম কৰি দিয়ে জানা মই এবাৰ আ ফ্ৰক এটা লৈছিলোঁ দেই ধুনীয়াই আৰু অলপ অ তাৰপিছত হেৰি ফ্ৰক টো মানে বহুত ধুনীয়া দেখাইছে ফটো তাৰপিছত আনিছো আৰু পিন্ধিছো এ তোমাৰ এ এম চাইজ দিছিলো সেইটো ডাঙৰে হ'ল ঠিক আছে তাপা ফটোত যেনেকুৱা দেখাইছে তেনেকা নাই ৰিয়েলিটি বহুত বেলেগ, মই ৰিটাৰ্ণ কৰিছোঁ ৰিটাৰ্ণ নহয়হে নহয় নহয়হে নহয় বহুত দিন ট্ৰাই কৰিলোঁ পাছত ৰিটাৰ্ণ নহ'ল আৰু সেইটো তেনেকে আছে তাপাছত মোৰ ছেভেন হাণ্ড্ৰেড ৱেষ্ট
ছেভেন হাণ্ড্ৰেড এ এইবোৰত
কি আৰু এনে নৰ্মেল টাইপকে দিছিলোঁ অলপ আৰু
দিগদাৰ হয় এইবোৰ বহুত আকৌ তোমাৰ আকৌ চকুত লগাবোৰ আকৌ যোনটো মানে কাপোৰ চালে ফ্ৰকে চোৱা, টপে চোৱা, জিন্স চোৱা বা স্কাৰ্টকে চোৱা যিও মানে মই মই আৰু মোৰ বিষয়ে কৈছোঁ আৰু মই যোনটো চাওঁ আৰু অনলাইনতে চালে বা তোমা অফলাইন যিহেতু চাওঁ তোমাৰ ম একদম দামী দামীটোহে চকুত পৰে মানে আগতে দামটো নাচাওঁ দেই যোনটো ভাল লাগে ভাল লাগে তো চল ততো অ একদম পুৰা দামী
আৰু ধুনীয়াটো সিহঁতে দামটো বেছিয়ে ৰাখে নহয়
অহ
বেয়াবিলাক সেই আৰু চাফানাত ক'বলৈ গ'লে তোমাৰ ফ'ৰ হাণ্ড্ৰেডত ভাল টপ নেদেখায়ে তোমাৰ এই নৰ্মেল অলপ কেইটা দেখায় আৰু
এতিয়া ফাইভ চব ফাইভ হানড্ৰেদ ফাইভ নাইনতি নায়েন ছিক্স এ এহেজাৰ মানে বেছিভাগটো তোমাৰ এহেজাৰৰ ওপৰতে
উম জীন্চ খিনিটো তোমাৰ টুৱেল্ভ হাণ্ড্ৰেডৰ আপতে আছে চাবানা
অ এটা জিন্চ মই থকা ইমান শুনি আছোঁ যে ঘ ঊনৈশ নীতিন হৈ আছে ঊনৈশত মই চাৰি পাঁচটা জ কিনিছো
সেইটোৱে তুমি এই তোমাৰ হেৰি তিনিচুকীয়া চিনচুকীয়া নহ'লে ডিব্ৰুগড় নহ'লে গুৱাহাটী ফেঞ্চি চেঞ্চি এইবিলাক তোমাৰ ছিক্স হাণ্ড্ৰেড ছেভেন হাণ্ড্ৰেডতে পায়
অ তোমাৰ তেতিয়া গুৱাহাটীয়ে গৈ পেলাই কিনিব লাগিব আৰু তাতে তাত তাতে ভাল আছে
অ ফেণ্সি মই যে যাম যাম কে আছোঁ জানা যাবলে পোৱা নাই ফেঞ্চি তোমাক কাপোৰ বহুত সস্তাটো
এ সেইটোয়ে আমাৰ কপালত নাই অ জানানে
সঁচাকে আৰু বেলেগে সবেই গৈয়ে থাকে আমি যে ট্ৰিপটো ইমান প্লেন কৰিলো ন লাষ্ট ইয়েৰ লাষ্ট ইয়েৰ পৰা আমাক প্লেন টো ছাকচেচে হোৱা নাই আনকি
নহয় কেতিয়াও নহয় আমাৰ
সদায় অ যাম যাম ইজনী তাপাছত যেতিয়া যোৱা অ টাইম আহিব নাই মোক মায়ে নিদিয়ে ঘৰত নিদিয়ে খঙে উঠি যায়
এনেকুৱাহে আৰু
আমাৰ ট্ৰিপ বিলাক এনেকুৱাই আৰু ন গ্ৰুপতে ডিচকাচন কৰা হয় আৰু
যাম দে যাম এনেকে চবছ ত চব মিলাব সেই নিদিবহে মোক মায়ে যে নিদিব কিয় দিব নু ইমান দূৰলে কচোন?
এই খঙে উঠি যায় সেই এতিয়া মই নাইকাত বস্তু দিবলৈ ভাল হ'ব খালি তাত আকৌ কাপোৰ নাহে নহয় ইটো নাইকা আকৌ তোমাৰ নাইকা ফেশ্বনতটো মানে সেইটোও দাম নহয় তোমাৰ
নাইকা দালো মোৰ লগত সেইদিনাখন দিছে ত মোক দি দিছে একদম পুৰা ফাঁ কৰি দিছে মোৰ লগত। সেইদিনাখনতো মানে মই কালাৰ অৰ্ডাৰ দিছো তোমাৰে বেৰি প্লাম কালাৰ অৰ্ডাৰ দিলো আৰু হা পাচশ ঊনৈশ টকা দেই তাৰপিছত ভিতৰৰ কালাৰতো মানে এ পেকেটতটো বেৰি প্লামে লিখা আছে যোনটো ভিতৰ মানে তোমাৰ‌ যোনটো ডেভ্লপাৰ চবতে বেৰি প্লামৰে লিখা আছে দেই তাৰপিছত কালাৰটোতো কেনেক আৰু নতুন কালাৰ ওলাইছে না মই পাৰ্লাৰ পেহীহঁতৰ পাৰ্লাৰত গৈ পেলে কৰিছো গৈ পেহীহতেটো নতুন অৰ্গেনাইজ হৈছে পেহীহতেও নাজানে কেনেকুৱা কালাৰ পেহী মানে পাৰপল কিয় লগালে বেৰি প্লাম নহয় সেইটো পাৰল কালাৰ আহি গ'ল পাঁচশ ঊনৈশ টকা পানীত গুচি গ'ল। কালাৰে নুঠিলে চুলিত
অ সেই কেতিয়াবা হৈ যায় আৰু কিছুমান বস্তু এতিয়া নাইকাত সোনকালে আহে বাৰু দেই তোমাৰ দুদিনতে আহে মই এবাৰলে দিওতে মানে দুদিন তিনদিনতে আহিছে। অ মই মৰিগাওত থাকোতেতো তোমাৰ মই এ আজি দিছো নহয় কাইলৈ আহি গৈছিলে। তেনেকে ভাল হৈছিলে আমাৰ ইয়াত মানে অকণমান তোমাৰ অকণমান দেৰি হয় আৰু।
একে তেতিয়া পাঁশল্লি কা ম গাত তে
হেল্ল' অ শুনিছো তাৰপিছত মই এবাৰ তোমাৰ ফেচ ৱাছটোৱে আৰু বডী স্ক্ৰাব টোহে অৰ্ডাৰ দিছিলো। তোমাৰ গোটেই ফ্ৰেচ ৱাছটো খুলা, গোটেই লিক হোৱা মোৰ‌ মানে পইচা ৱেষ্ট। ৰিটাৰ্ণ হ'লেও ভাবিছে মই ফেক কে দিছো বুলি ভাবিছে। নহ'ল তেনেকে মোৰ পইচা ৱেষ্ট। কেতিয়াবা হৈ যায় এইবোৰ ভালকে পেকিং নকৰে আকৌ
উ মই যে সেইকাৰণে আজিকালি পাৰ্চেলবোৰ খোলোতে যে আগতে ভিডিঅ' কেমেৰাটো অন কৰি থও।
অ মইও তোমাৰ এই আজিকালি এই তোমাৰ এডপটাৰ বিলাক লৈছিলো দেই মই কালি তোমাৰ আহিছে ইয়াত তোমাৰ অৰিজিনেল এডপটৰটো নৰ্মেলটো বোলে হেৰি সোতৰশ টকা একেটাই সিহঁতে আকৌ স্কেম কৰে বোলে, সোতৰশ টকা দি দিলে মানে তোমাৰ ছিক্স মান্থৰ গেৰেণ্টি দিয়ে, খালি এহেজাৰত ললে বোলে ছিক্স মান্থৰ গেণ্টি নিদিয়ে। একেটাই আঁক নহয় তোমাৰ এনড্ৰইড। চেমচাঙৰ, অঁ চোৱা আঁক! তোমাৰ যদি মই সোতৰশ টকা যদি যদি এডপটাৰোটোৱে ল'বলৈ হয়, মই বাকীখিনি আৰু ফোনটো নচলালে হ'ব বোলোঁ।
আগতেই ভাল আছিলে, মোবাইলৰ লগত দিয়ে যে কিয় নো এতিয়ানো আতৰাব লাগে। কচোন এনেই মানে, সেইটো মানে, আৰু পইচা লাগে। কিমান পইচা লাগে আৰু সিহঁতক।
চাৰ, ফোনটোও কিনিম, চাৰ্জাৰডালো কিনিম, আকৌ এডপ্টাৰটোও কিনিম।
আকৌ পাৱাৰ বেংক থাকিলে পাৱাৰ বেংক আছে, তোমাৰ
আকৌ টেম্পাৰ, কভাৰ সেই সোপা
কাৰবাৰ বা হেডফোন আছে।
আকৰ ৰিচাৰ্জটোতো মেইনলি আছেই চাৰে তিনিশ টকা।
বা কম খৰচ যে মোবাইলটো এনেই কিনিলেই নহয়, এতিয়া মই কিমান ৰবা, মই কিমান দুশ ষাঠি ন কিমান টকাৰ ভৰাই থৈছো দেই। অ' তাৰপিছত সেইটো তোমাৰ চাগে মোৰ এমাহ নাযায়, বাই চ দিন যাব চাগে।
অ তোমাৰ এই থ্ৰী ফৰ্টি নাইন ভৰালেই টুৱেণ্টি এইট ডজে হে দিয়ে।
সেইটোয়ে, কেইদিনমান কৰিছিলোঁ নহয় এমাহ নে দুমাহ কৰিছিলোঁ নহয়, ত্ৰিশ দিনে দিয়া, মানে এমাহে দিয়া, পুৰা, আকৌ এতিয়া উঠাই দিলে।
উম! এই তোমাৰ আগতে ভাল আছিলে, পু নাইন্টি নাইন আগতে টু ফৰটি নাইনতে আনকি, পু ফৰটি নাইনতে ৰিচাৰ্জ হৈ যায়। এতিয়া আম্বানীয়ে পুৰা একদম বঢ়াই লৈ, আমাৰ‌ লগত স্কেম কৰি দিছে।
উপায়ো নাই, এতিয়া কৰিব লাগিবই, ইমান পইচা লুটে ও আমাৰ পৰাই এইবোৰে মানে।
সঁচাকে, এতিয়া তোমাৰ ৰিচাৰ্জটোতে চাৰে তিনিশ টকা যায়েগৈ, বাকী আৰু কিমান থাকিলেনো ফাইভ হাণ্ড্ৰেড খৰচ কৰিলে।
এতিয়া মানে মোৰ ফোনটো তুমাৰ মানে ফাইভ জি নহয় যে ফৰ জি হয়, ত' সেইকাৰণে মানে সিমানটকায়ে ৰিচাৰ্জ কৰিবলগীয়া হয়। তাৰপিছত এতিয়া আকৌ, এইকেইদিনত আকৌ তুমাৰ ফাইভ কে আনলিমিটেড লাগিব, এতিয়া মাঁৰ আনলিমিটেড আছে কাৰণে মাঁৰ পৰা নেট লৈ লৈ চা তে কিন্ত মোৰো ৰিচাৰ্জ কৰিব লাগিব। তিনিশ মাটোতো কৰিব লাগিব, পাপাটোতো কৰিব লাগিব, দেখা দেখি মানে তোমাৰ বাৰশ তেৰশ টকা গুচিয়ে যায় ৰিচাৰ্জতে মাহতে।
সেইটোৱে, এই আৰু সেইটোও বঢ়াইছে বঢ়াইছে পুৰা এনেকুৱা এটা বস্তুত দামো বঢ়াইছে যোনটো এচেঞ্চিয়েল সবেই ল'বই।
মানে এইটো তেনেকে টাৰ্গেট কৰিছে আৰু না সিহঁতে আমাক।
উম আমাৰ পৰা লুটিছে পুৰা।
কেতিয়াবা যদি ছশ সাতশ কৰি দিলে আমি কি কৰিম?
ইন ফিউচাৰ এনেও হ'ব, সিমানখিনি আমালৈ আৰু।
মই যে নকৰো, ম'বাইলে নচলা চলাও আৰু যা, এনেকে বুলিয় থৈ দিম আৰু। ছশ সাতশ থাকিবটো ৰিচ কি হ'ব আৰু ভাই, আমাৰ জিন্দেগী বৰবাদ কৰবাৰ মোবাইলটো পেলাই থৈ দিওঁ যা।
তাকে হেৰি কৰিবা তুমি যদি পাৰা এনেই চামগে আহিবা আজি পিছবেলাকে।
অ যাম ৰ'বা আকৌ বতৰডালৰপ পৰা মুকলি হ'ব লাগিব ডাৱৰীয়া ডাৱৰীয়া হৈ আছে যে আকৌ তবাৰ এবাৰ ঢুকিব এবাৰ বৰষুণ দিব কেনেকে কৰি আছে বতৰটো।
সেয়াই তুমি চাই লোৱা যদি মিলে আহিবা মোক কল কৰিবা।
অ ঠিক আছে দিয়া মই যদি মিলি বতৰে যদি মুকলি হয় অলপ।
ঠিক আছে বাৰু দিয়া হ'ব মই তোমাক অলপ পাছত কল কৰিম তেনে